কি কৰি আছ?
এ ৰাস্তাত ফুৰিব আহিছো অলপ ৰবা৷ তুমি?
মই এনে ঘৰতে শুই আছোঁ৷
অ' ভাত পানী খালা?
নাই খোৱা আপুনি খালে?
অঁ মই ভাত পানী খালো৷ খাই মেলিলে ৰাস্তাত ফুৰিব আহিছো অলপ৷ এতিয়া শুব মন যোৱা নাই৷ এতিয়া ইমান গৰম ঘৰত সোমাব নোৱাৰি৷
উম আমাৰফালে বৰষুণ দি আছে এই যে কিনিককানাক কৰি পেলাই শুই আছো৷
হয হয় ঠিকে আছে৷ আজি তুমি ক'বাত গৈছিলা নেকি? তোমাক আজি মই ক'বাত দেখি উ আই মই গাড়ীৰ পা যাই থাকোতে ক'ৰবাত দেখিছো৷
টাউনত গৈছিলো আজি৷
কিবা কামৰ কাৰণে গৈছিলা? না মাৰ্কেটত কাপোৰ কিনিব গৈছিলা?
মাৰ্কেটত কাপোৰ কিনিব মানে মাৰ্কেটৰ কাপোৰ দোকানত সোমাম বুলি গৈছিলো৷
হয় হয়৷ হয়৷
পালা মানে কথা পাতিছিলো৷বেলেগ এটা ল'ৰাৰ লগতহে কথা পাতিলো৷ যিখন গাড়ীত গৈছিলো সেইটো ল'ৰাাৰ লগত কথা পাতিলো৷তালৈ নগলো আৰু৷
হয় হয় হয়৷
ল'ৰাটোৰ লগত গলো৷ল'ৰাটোৱে সুধিলে শুধাৰ পিছত কৈছে সাত হাজাৰ বা দৰমহা দিব৷দৰমহা দিয়া পাছত কৈছে প্ৰথম চাফ চিকুণ কৰিব লাগিব৷পাছতহে বেলেগ কামত বোলে সোমাই দিব
হয় ৰুম ৰুম তাত ধৰা ৰুমত ৰুম ল'ব লাগিব না ঘৰৰ পৰা অহা যোৱা?
হব অহা যোৱা আমাৰ ঘৰ পৰা চল্লিশ টকা ত্ৰিশ টকা বিশ টকা ভাৰা৷ খালি টিফিন টো নিব লাগিব৷
অ ৰাতিপুৱা টিফিনটো দছটা বাৰটা বজাত টিফিনটো লৈ যাব লাগিব৷
ৰাতিপুৱাতটো খাই যোৱা যাব ন ৰাতিপুৱা সাত তাতে অঁ নটা বজাৰ ৰাতি আঠটালৈকে ছটালৈকে
ইমান সোনকালে খাবও নোৱাৰে না মন নাযায় এটা ডিউটি থাকিলে মানে ধুমা ধুম উঠি লৈ গা পা ধুই যোৱা লৈ কোৱ লৈ বহুত অসুবিধা হয় খোৱা বোৱাাতো বহুত অশান্তি টিফিন টো হয় হয় কামৰ টেনচন টো থাকে সেইখিনি সময়ত তুমি যোৱাৰ আগে আগে তুমি হেৰি কৰিবা পৰঠা চৰঠা বনাবা আলু চালু ভাজি লবা ভ ভাজ জিলৈ মেলা তেতিয়া তাত দহটাামান বাজাত খাবা আৰু বাৰট মান বাজাত খাবা আৰু
অ', আপুনিও সোমাব নেকি?
মই সোমাব মানে, মানে এতিয়া মোৰ অসুবিধা হৈ আছে, এতিয়া ছোৱালীজনী পৰীক্ষা ছোৱালীজনী পঢ়ি আছে।
সোমালে পইচা পাই থাকিলে হয়, তেওঁ সোমালে মোৰ লগত যোগাযোগ কৰিব।
এতিয়া ল'ৰাকিটাও কামত যায় টিফিন, চিফিন বনাই দিব লাগে বহুত অসুবিধা হয়, মানুহজনো নাথাকে। কামত যায় মানে অকলশৰীয়া যে, মানুহজনক এবাৰ কৈ, চাইছিলোঁ মই এনেই ঘৰত বহি থাকো, মানুহজনক মানুহজনক কৈ চাইছিলোঁ, মই বোলো ঘৰত এনেই বহি থাকো এটা কামতে লাগি যাওঁ। কৈছে নেলাগে তুমি টিফিন চিফিন বনাওঁতে আৰু তোমাক সময়ে নাই আৰু ইমান আমি তিনটাই কৰিয়ে আছোঁ, আৰু তুমিও কৰিব কিয় লাগে?
হয়, দিয়ক আপোনালোকক তেওঁ কোৱা মানুহ আছে, আমাৰ নাই আবাৰ কৰিবই লাগে। তিনিটা ছোৱালী পঢ়াব লাগে, পাঁচটা পৰিয়ালক খুৱাব লাগে।
হয়, হয়।
সহায় কৰিবলে অলপ, কিবা কৰিব পাৰিলে নিজৰে ভাল লাগে ন? সৰু পৰাটো ইমান ইমান খিনি পঢ়ালে বাৰত তেৰ বছৰ। এতিয়া বোলো নিজে নিজো পইচা নাচ শিঁকো‌, সেইটো কথা ভাবি আছোঁ আৰু।
হয়, হয় সেইটো ভাল কামে কৰিছা দেই তুমি এইটো জ্ঞান যে, তোমাৰ আহিছে বহুত ভাল কাম কৰিছা। উম।
অ'।
পোন্ধ দিলে পোন্ধৰশ টকা তে, যাব। গাড়ীত যাব, খোৱা বোৱাত ধৰি পেলাই
অ'। বা তুমি, তুমি
বোৰ তিনি হাজাৰ, পঁচিশ মোৰ খৰচতে আৰু কেই হাজাৰ ৰখিবনো? আৰু দুহাজাৰ টকা এক্সট্ৰা
হয় হয় হয় দুহাজাৰ টকা ৰুলেনো তুমি এতিয়া ছোৱালী মানুহ এইফালে ত খৰচ পাতি ছোৱালী মানুহ বহুত অসুবিধা হয় কাপোৰ কানি লোৱা মেলা তোমালোকৰ হাজাৰ পোন্ধৰশ তোমালোকৰ কাপোৰ কানি লওঁতেই খেদাই দিবা সিফালে পঢ়া। খৰচটো আছে এইফালে